হেল্ল'। অ', মুনু শুলা নেকি?
নাই শুৱা ৰ'ব, আমি ভাত খোৱাই নাই।
অহ, শুনি পাইছানে মোৰ মাতটো?
অ', শুনি আছোঁ।
দিয়া, কি বনাইছা আজি? আঞ্জা-তৰকাৰী?
আজি ভোল আৰু মাছ বনাইছোঁ। তিতা-কেৰেলা, আলু-ভাজি, হে দালিও আছে দিনত
অ তিতাকেৰেলাই ৰাতি খাব নালাগে
এই সেইটো হয় মানে ভুল খোৱা মানুহ ভুল খোৱা মানুহ আমি দেউতাক তয়া আৰু মই ইও নাখায় আৰু হেৰিও নাখায় মানে মায়েও নাখায় মানে ফল সে এ সেই সেইটোৱে এতিয়া সেইকাৰণে আমাৰ কাৰণে মাছ দি ফল বনালো আৰু আইতাকে আৰু সি সিটো অকল মাছ আৰু দালি দি খাইছে অলপ গোল নেমু চেপি দিলো আৰু তাকে তিতা গেৰেলা ভোল নাখাই
সেইটো আমি হাউচ ৱাইফ নহয় জানো চবৰে ভাগে ভাগে কাম কৰি দিবা আৰু
সেইটো থাকে আৰু আপোনালোকৰ হল নে কি খোৱা লোৱা
অ খোৱা লোৱা হ'ল বাকী অকমান কাম আছে পাকঘৰ সামৰা
অ কি বনালে আজি
আজি মাছ আৰু তোমাৰ এই সৰু সৰু যে কচু সৰু সৰু যে এটা কচু টেপু বুলি কয় নেকি
আহ আহ
সেইটো মই ভাবিছিলো কোমোৰা অ এই ঘৰত এটা এইফালে যে গছ এডাল দেখা পোৱা মাজে মাজে আহিলে
অ অ
কোমোৰা সৰু চাই এটা ছিঙিছিলো কোমোৰা মাছ নেমু চেপি বনাও
অ কোমৰা লাগিল নেকি তাতে
অ এটা সৰু কি মানে পোকে বিন্ধা কাৰণে চিঙি দিলো
অ মানে জালি কোমোৰা আৰু
অ জালি কোমোৰা
অ
তাকে এতিয়া মই হেৰি কি ক'ম বুলি ভাবিছিলো তোমাৰ এই আমাৰ গৃহিণী বিলাকৰ কথা অলপ পাতো দিয়া
আহ দিয়ক ক
তুমি গৃহিণী হৈ হেপী নেকি
উম
কি বুলি ভাবা তুমি
কি আৰু ভাবিম ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভাত বনাইে থাকো খায়ে থাকো ধুয়ে থাকো
সয়ে এতিয়া আমাৰ চাকৰিটোতকে আৰু ডাঙৰ চাকৰি তুমি আছে বুলি ভবা নেকি নাই নহয় কোনোবাই যদি সেইটোক লৈ কোনোবাই অ কোনোবাই কেতিয়াবা ক'ব পাৰে এ হাউচ ৱাইফে ঘৰতে থাকে ইমান কামেই এতিয়া মানুহে নকয় জানো এটাই কৰিব পাৰিব ঘৰতহে থাকে একো কাম নাই গতিকে সেই মানুহ বিলাকৰ কাৰণে অ সেই মানুহ বিলাকৰ কাৰণে কিছুমান অ সেই মানুহ বিলাকৰ কাৰণে কিছুমান আনচাৰ ৰেডি কৰি থবা তাৰমানে
আহ
হাউচৱাইফৰ সম কিবা ডাঙৰ কাম আছে নেকি এখন এটা ফেম হ ৰা যিখিনি চেক্ৰিফাইচ কৰা হয় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এতিয়া তোমাৰ যে ল'ৰাটো স্কুলৰ পৰা যায় ন ঘৰলে সেইটো বিনা মানে টেনচনত ভয়ত একো তাৰ শংকা নাথাকে মা আছে নহয় ঘৰত সেনেকুৱা টাইপ আৰু মই যি বিচাৰো সেইটো পামেই বা তোমাৰ হাজবেণ্ডেই হওক শাহু মাই হওঁকে তাই আছে যিহেতু ঘৰত
অ সেইটোৱে আৰু আৰু
কাৰো তুলনা নহয় লাগিলে যোনে যিমান ডাঙৰ চাকৰি নকৰো
আহ
তুমি নাথাকিলে ঘৰখন কেনেকুৱা হয় সেনেকুৱা আৰু
উম
সেই তোমাৰ খিনি কোনেও পুৰাব নোৱাৰে ন
আহ
সেইকাৰণে কিছুমানে যে কেতিয়াবা ধৰা সেই উপলুঙা টাইপ কৰে এই ঘৰতে আছে পাৰিবি দে সেইবিলাক মানুহৰ কাৰণে সেই কেইটামান চাৰ ৰেডি কৰি থব লাগে আমাৰ হ হাউচ ৱাইফ বিলাকে
উম
চাকৰি কৰিলে সেই পইচা কেইটাহে পায় সিহঁতে সেই পইচা কেইটা পাই পেলাই বনোৱা মানুহ এক্সট্ৰাক কেে ৰাখে কাপোৰ ধোৱা মানুহ এক্সট্ৰাক কে ৰাখে হয়ানে নাই কিন্তু আমিতো সেইবিলাকৰ পইচা নলও ন পইচা নোলোৱাকে যে আমি এটা পৰিয়াল চলাই আছো সেইটো আমাৰ কাৰণে বহুত
সেইকাৰণে মই কি কৈছো জানেনেে নাই যদি আজি মই বেলেগৰ ওৰত কাম কৰিব যাওঁ মইতো মানে কি দৰমহা চিষ্টেমৰ পাম মানে বহুত দিন হ'ল কোৱা তাৰ পিছত সেইকাৰণে মোক কৈছে হ'ব যাহক তিনি হাজাৰ তিনি হোজাৰ মই দৰমাহা দিম কাপোৰ ধোৱা ধ ঘৰৰ কাম কৰ কাৰণে আজি তিনিমাহ চাৰি মাহ মানে হ'ল নেকি মই এ দৰমাহা বৰ লগা লগে ময়ো কিবা এটা লৈ লওঁ আৰু দৰমহা হিচাপত
অ ঠিকে আছে ন সেইটো সেইটো মানে তোমাক কি জানা তোমাৰ মানুহ জনে বা যোনে নক তোমালোকৰ ফেমিলিৰ মানুহে মানে সেই কথাটো ফিল কৰিলেই হ'ল লাগিলে পইচাটো নিদিয়কে এই তোৰ ইমান কষ্ট হয় হ'ব দে আজি এখন আঞ্জাই বনাইচোন এনেকুৱা টাইপ আৰু ইমান গৰম হ'ব দেেই কিবা এটা বনা
অ আমাৰ সেইটো সেইটোত আকৌ আমাৰ ভাল ৰব যদি মই ক বোলে অ আজি মই আলু পিটিকা কৰি থৈ দিম উ বাপেকৰ প্ৰব্লেম নাই সেইটোতো অ হ'ব দে বাকী সেইটোত প্ৰব্লেম নাই আৰু
অ সেইটোয়ে লাগে ন বাহিৰা মানুহৰ কথা বাদ দিয়া বাহিৰা মানুহো বিভিন্ন কথা কব তেনেকুৱা কিন্তু সেই মই নিজে ঘৰত কাম কৰি মানে ঘহি কোনোবাই যদি সেইটোক লৈ কিবা প্ৰশ্ন তোলে ন সেইটোৰ উত্তৰ ভালকেই দিব পাৰিম
আহ
সেনেকে
ৰবচোন আৰু এটা কথা সুধো
অ
সোমবাৰেতো উম মানে কি স্কুলত পৰীক্ষাৰ বহি
আহ
তাৰ পিছত কিম মংগল সোমবাৰেতো স্কুল নহয় কিজানি
অ নহয় নহয় চাছ নহয়
সোমবাৰৰ পৰা আৰু ক্লাছ হ'ব নেকি ছয় তাৰিখলৈকে?
আমাৰতো নহয় বুলিয়ে কৈছে দেখোন ছাৰে এক তাৰিখ মানৰ পৰাই বোলে আমি ষ্টেটাছ কৰি দিম আৰু সেইটো চৰকাৰী স্কুল বিলাকতে কৈছে।
অ ময়ো নিউজত পোৱা মতে চৰকাৰী স্কুল বিলাকতে মানে কি ছয় তাৰিখৰ পৰা বন্ধ দিয়া কথা আছে মানে সিহঁতৰ পৰীক্ষা বৰ্তমান আৰম্ভ হোৱাই নাই।
অ তাৰমানানে কি জানা, সিহঁতে অম্বুবাচীৰ কাৰণে চাৰি দিন বন্ধ পালে। সেই টো চৰকাৰী বন্ধ।
অ অম্বুবাচীৰ চৰকাৰী বিলাকৰ বন্ধ পাইছে আমাৰ পোৱা নাই।
অ গতিকে সেই সিহঁতৰ সেইকাৰণে অকমান পিছুৱাই গ'ল দিয়া।
আমাৰ ছাগে এক তাৰিখৰ পৰাই দিব ন!
অ আমাৰ এক তাৰিখৰ পৰাই।
অ চৰকাৰী বিলাকৰ পৰীক্ষা এতিয়াও আৰম্ভ হোৱাই নাই। আমাৰ দেউৰ তোৰ মানে ল'ৰাটো মানে পৰীক্ষা আৰম্ভ হোৱাই নাই সিহঁতৰ।
অৱ।
মানে সিহঁতৰ মোটামুটি ছয় তাৰিখ পাঁচ ছয় ছয় তাৰিখ মানলৈকে সিহঁতৰ পৰীক্ষা চলিয়ে থাকিব। সেইকাৰণে চাগে সিহঁতৰ চৰকাৰী বিলাকৰ সেনেুৱা নিয়ম বনাই দিছে আমাৰতো আৰু প্ৰাইভেট স্কুল আগতিয়া শেষে হ'ল বহিয়ে দিব, পৰখি।
কৰ ল'ৰা আছিলে?
হয় দিয়ক। মই নিউজত সেইটোৱে পাইছো চৰকাৰী বিলাক ছয় তাৰিখলৈকে হ'ব।
অৱ।
এতিয়া সেই কথাটো হ'ল প্ৰজেক্ট বিলাক যে গৰমৰ বন্ধত দিয়া প্ৰজেক মানে সেইটো হয়, কিন্তু মানে কি? প্ৰজেক্টবিলাক যে, আমাৰ এই গোটেই পোৱা নাই চাইসৰটোহে পাইছে।
দিয়া নাই বোলে দিয়া।
হিন্দী দিয়া নাই?
অ', পুতুলিয়ে মোক সেইদিনাখন সুধিলোঁ মই কৈছে সেনেকে মই দিয়া নাই। সেনেকে বুলিহে ক'লেচোন। মোৰতো অ', মোৰ ই-অ', ইংলিছটো ক থা নাই সি পাব, আৰু চাইন্সটো পাইছেই।
অ', অকল চাইন্সয়ে পাইছে সি বেলেগ পোৱা নাই আৰু বা
টো, মই প-প্ৰজেক্টৰ দায়িত্বটো মোৰ দিয়া, মই চব টিচাৰকে ফোন কৰি লৈ লম বাৰু।
ঠিক আছে দিয়ক, আমি মানে কৰ'বাত যদি মানে গাঁও, চাওঁ যাওঁ মানে প্ৰজেক্ট, চজেক্ট চব ক্লিয়াৰ কৰি থৈ যাম তাৰমানে, মানে আহিয়েই আৰু হঠাতে আৰু বৰ পাহৰিও যাব পাৰোঁ ন? আৰু মানে চাইন্সৰ বোলে এইবাৰ প্র-কম্পিউটাৰত ওলোৱা বিলাকে দিছে, মানে হাতেদি লিখা মই ভাবি আছিলোঁ হাতেদি আক কাতো দিয়ক অলপ সিহঁতে শিকাও হ'ব, ৰাজনন্দিনী মেমে বোলে এ মানে প্ৰজেক্ট মানে কৈছে মা মই বে-চায়েঞ্চৰ প্ৰজেক্ট পাইছোঁ, কিন্তু কম্পিউটাৰতে ওলাব লা ব, কিন্তু তলত আমি লিখব লাগা বহুত আছে, কিন্তু লিখব দিছে কিন্তু এইবাৰ সিহঁত অকল প্ৰজেক্ট মানে প্ৰজেক্টো চাই পিকচাৰটো চাই সিহঁতক লিখব লগা বহুত দি দিছে কিন্তু।
অ', সেইটো হ'ব বাৰু মানে সেইটো লিখোতে পিকচাৰটোৰ মানে যিটো মেইন বস্তু বুজি
অ', তাৰে পিছত ৰাজনন্দিনী মেমে বোলে কৈছি তুমি এ, তুমিতো অলপ বেছিকে লি ভালে যি না বহুত সেইকাৰণে তাক বোলে অলপ বেছি বেছিকে দিছে লাগাতকে বেছিকে দিছে মানে সি লেজি যে বহুত।
এইকেইদিন আকৌ টিউচনত মই অলপমান ফাৰ্ষ্ট পাইছো দেই আজি অলপমান বেছি।
নহয়, নহয়, নহয় আগতকে অকনমান। ফাছ হৈছে ৰ'ব এই স্কুল যে ৰেগুলাৰ যাই আছে সেইকাৰণে। মই সেইকাৰণে পঠাই আছো এইকেইদিন অ, মামা কি মানে স্কুলত কিমান দিন মাৰ খাইছে ন। এলেজিৰ কাৰণে সেইকাৰণে অকনমান আগতকে লাহে - লাহে হৈ যাব আৰু।
অ, সেইটোৱে নহয় তাক কন্টিনিউ চলি থাকিলে একো প্ৰব্লেম নাই। সি গেপ হৈ গ'লেই মানে মানুহটো অলপমান
কাৰণ টিউচনটো যদি বন্ধ কৰা মোটামটি এক মাহ বহুত দিন আগৰ এক মাহৰ বহুত দিন আগৰ পৰাই তাত টিচনটো বন্ধ হৈ যাব। সেইকাৰণে আৰু মই মানে কি মই টিউশচন টো মানে আধা দিন কৰাম আৰু মানে বাকী আধা দিন তাৰো ফ্ৰী আমাৰো ফ্ৰী।
অ, নহলে আৰু ত স্কুল বন্ধ মানে কি-কি কিতাপতো আৰু লাৰাই নাযায়। অ, তাতে আৰু কি খু একে সমনীয়া খুৰাক আহিব। পেহীয়েকহতে আহিব তাৰ পিছত আৰু কোনে পঢ়ে।
অ, কোনে পঢ়ে আৰু আৰু নিজৰো তোমাৰো সময় নহব নহয় আৰু।
এ সেইটো কাৰণে মানে এই টিউশচনটো মই এইকেইদিন কৰিয়ে থাকিম বুলি কৈছো।
ঠিক আছে এইকেইদিন হাতখন স্পিড হ'লেও মই এইকেইদিন ৰিদিঙু কৰাই আছো অলপ-অলপ। আৰু ভাত বাৰু দিয়া। ঠিক আছে দিয়া তেনেহলে বাৰ-বাৰটা বাজিবৰ হল আৰু ন।
অ, বাৰ বাজিলে বাৰটা তিনি দিয়ক হ'ব দিয়ক নহ'লে। কালি কৰিম দিয়ক।
অ, দিয়া।
অ', - অ',
অহ, দিয়া।